হেল্ল হেল্ল হয় শুনিছো।
ব্যস্ত নেকি আপুনি।
নাই ফ্ৰী আছো কওকচোন।
অ আচ্ছা মই বোলো বহুত দিন ধৰি ফোন কৰি। নে সেইটো ফোন কৰি খবৰ লও। তাৰ লগতে অকমান অ বিশেষ এটা।
হয় হয় আজি ভাবিলো এটা বিশেষ কথাত আলোচনা কৰোঁ।
হয় কওকচোন।
অ আমাৰ যিটো মহিলাসকলৰ বাবে ব্যৱসায় এই বিষয়ত আপুনি অ মানে অকমান আলোচনা কৰিম বুলি ভাবিছিলো।
হয় হয় পাৰিব।
আহ আজিকালি বহু মহিলাই নিজৰ ব্যৱসায় আৰম্ভ কৰে। সফল হৈ আছে হয়নে আহ তেওঁলোকৰ কাহিনীবোৰো সঁচাকৈ। খুব প্ৰেৰণাদায়ক হয়, আগতে বহুতে ভাবিছিল যে ব্যৱসায়। হয় কেৱল পুৰুষৰ কাম নহয় নে।
হয় আচলতে অ মহিলা আৰু পুৰুষ বুলি ক'লে সকলো সমানে চাবলৈ গলে
হয় হয়।
ছোৱালী সমান হয়।
কিন্তু সেইয়া সেই ধাৰণা বহুখিনি সলনি হৈছে এতিয়া।
হয়।
এতিয়া মহিলাসকলৰ মানে কাপোৰ, খাদ্য বা সৌন্দৰ্য্য সামগ্ৰী বা হস্তশিল্প, বুটিক, অনলাইন ব্যৱসায় বেকাৰী আৰু আজিকালিতো টিউচনৰ এটা বিজনেচ হৈ গৈছে হয়নে? টিউচনৰ ব্যৱসায় আৰু বিউটি পাৰ্লাৰ আদি বহু ধৰণৰ ব্যৱসায়ৰ ব্যৱসায়ে মানে সফল ভাৱে চলাই আছে।
হয়, হয়।
এতিয়া তেওঁলোকৰ ব্যৱসায় ইমান ভাল চলে যে আন দুজন মহিলাকো কাম দিয়ে হয়নে?
হয়, হয়, হয়।
এইটো এটা খুব ভাল উদাহৰণ এতিয়াৰ সমাজৰ কাৰণে।
হয়, এইটো খুব ভাল উদাহৰণ চাবলৈ গ'লে, এতিয়া সকলোৱে আছে যে উম অ', কৰ্ম কৰিব লাগে কৰ্ম কৰিলে মনবিলাকো ভাল লাগে। ইয়াত দুই এক টকা উপাৰ্জনো হয়। আৰু যিবিলাক মহিলা বিবাহিত, আহ তেওঁ গিৰিয়েকক মানে ঘৰখন চলাতো সহায় কৰা হয়।
হয়, হয়।
সেইটো ক্ষেত্ৰতো বহুতখিনি উপ-উপকাৰো হয় ঘৰখনো ভাল হৈ যায়।
হয়, হয়, আৰু আজিকালি অনলাইন ব্যৱসায়ৰ বাবেও মহিলাসকলৰ বহু সুবিধা হৈছে ধৰি লওঁক ঘৰত বহিয়ে সমাজ আহ সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন সামগ্ৰী বিক্ৰী কৰিব পাৰে। ক্ৰয় কৰিব পাৰে বিশেষকৈ যিসকল মহিলাই পৰিয়ালৰ দ্বায়িত্বৰ লগতে উপাৰ্জন কৰিব বিচাৰে। তেওঁলোকৰ বাবে এটা এইটো এটা ভাল সুযোগ হৈছে নহয় নে?
হয়, হয় নিশ্চিতভাৱে।
অ', কিন্তু ব্যৱসায় আৰম্ভ কৰিবলৈ কি কি গুণ থাকিব লাগে বুলি আপুনি ভাৱে?
ব্যৱসায় থাকিব আহ ব্যৱসায় কৰিবলৈ বিশেষ গুণ নালাগে আপোনাৰ প্ৰথম কথা মনৰ ইচ্ছা লাগিব সেইটো একদম প্ৰথম কথা মনৰ ইচ্ছা থাকিবই লাগিব। আৰু কষ্ট কৰিব পাৰিব লাগিব এতিয়া কষ্ট বুলি ক'লে বহুত ডাঙৰ কষ্ট নহয়। কিন্তু কিছুমান কষ্ট কৰিবও পাৰিব লাগিব যেনে সময় দিব পাৰিব লাগিব। আপুনিয়ে এইয়া এতিয়া মানুহৰ লগত কথা কমিউনিকেশ্যন স্কিল-স্কিলটো ভাল কৰিব লাগিব। তেতিয়াহে আপোনালোকক, আহ আপুনি চাপ'জ যদি এতিয়া আপুনি দোকান দি চলি আছে তেনেহ'লে মানুহৰ লগত যদি ভালদৰে ব্যৱহাৰ কৰে, গতিকে ব্যৱহাৰটোও ভাল লাগিব। তেতিয়া মানুহ আহিব। কোৱা আৰু, আৰু বহুতে ভাবে যে মোৰ উচ্চ শিক্ষিত নাই গতিকে কিছু মান ব্যৱসায় কৰিব নোৱাৰিম। সেইটো আচলতে মিছা কথা। যদি আ নিজৰ বুদ্ধি থাকে, তেনেহ'লে উচ্চ শিক্ষিত নহ'লেও কিন্তু বহুখিনি বিজনেজে কৰিব যিবিলাক কিছুমান আজি কিছুমান ল'ৰা মানুহ যোনবিলাক উচ্ছকিত হৈও যোনবিলাক বিজনেছ কৰিব পৰা নাই সেইবিলাক। কিন্তু, মহিলা মানুহকো কৰি থকা দেখিবলৈ পোৱা গৈছিল।
হয়, হয়। বিশেষকৈ, মোৰ মতে মই ভাবো যে আত্মবিশ্বাস আৰু পৰিশ্ৰমৰ যিটো আমাৰ ধৰ্য্য, সেইটোহে স সকলৰ মানে আহ সততা আৰু নতুন নতুন কথা শিকিবলৈ আগ্ৰহ থাকিব লাগে। হয়নে? আ আমাৰ যিটো এতিয়া আমাৰ আধুনিক যুগ চলিছে। ইয়াৰে এতিয়া বহুত ধৰণৰ আমাৰ যিবোৰ আমি জেঞ্জি বুলি কব পাৰো। তাহাঁতৰ চিন্তাধাৰা বা তাহাঁতৰ যিটো সোৱাদ আছে। সেইটো আমাৰ আগৰ মানুহৰ লগত খুব বেলেগ বুলি ক'লেও ভুল নহ'ব। কাৰণ তাহাঁতৰ চিন তাধাৰাৰ লগতে, আহ তাহাঁতৰ যিবোৰ আহ, জীৱনটোক লৈ পেলাই যিটো এটা আহ তাহাঁতৰ জানাৰ প্ৰতি ইচ্ছা আছে।
হয়!
সেইটো মই খুব এটা ভাল দিশ বুলি ভাবোঁ। মানে এটা ইতিবাচক দিশ বুলি ভাবো। যাৰ ফলত মানে এতিয়া অ, মহিলাসকলেও সৰু-সুৰা হ'লেও বহুত অ‌ নিজৰ ভৰিত থিয় দিয়াৰ কাৰণে, পৰিশ্ৰম কৰিব বিচাৰে, নহয়নে?
হয়।
আৰু আমি যিবোৰ আমাৰ এটা সময়ত আমাৰ ককা আইতাবোৰ আছিলে আপুনি সেটো লক্ষ্য কৰিছে। আমাৰ কাৰণে চুৱেটাৰ বা ধৰি লওঁক মুজা এইবোৰ মাফলাৰ এইবোৰ বনাইছিল দেখিছিলে নে?
হয় হয় বনাইছিল অ নিজৰ হাতেৰে বনাইছিল।
হয় আৰু সেইবোৰ এটা সময়ত যেন নোহোৱা হৈ গৈছিলে এইবোৰ কালচাৰ। এইবাৰ সংস্কৃতি এইবোৰ পৰম্পৰা। এটা সময়ত যেন অ নোহোৱা যেন হৈ গৈছিলে। কিন্তু আমাৰ যিবোৰ নতুন প্ৰজন্ম আছে সেইবোৰে কিন্তু এই বস্তুতটো আকৌ এতিয়া আকোৱালি ল'ব ধৰিছে। যিবোৰ ল'ৰা ছোৱালী আছে নতুন প্ৰজন্ম সেই ঊলেৰে নিজৰ হাতেৰে বহুত ধুনীয়া ধুনীয়া ফুল বা সজাই থোৱাৰ যিবোৰ আচবাব, সেইবোৰ বনাই পেলাই অ অনলাইনৰ জৰিয়তে বা অফলাইনৰ জৰিয়তে ধৰণৰ আহ আমাৰ সামাজিক মাধ্যমৰ জৰিয়তে তাহাঁতে ভাল এটা ইনকাম কৰি আছে বুলি মই ভাবোঁ।
হয় হয় এইটো আচলতে আমাৰ অ হয়। চচিয়েল মিডিয়া অহাৰ কাৰণে এইটো বহুত ভাল হৈছে আৰু বহুতো ছোৱালী কিছু ল'ৰা ছোৱালীয়ে ইউটিউবৰ সহায়েও শিকিব পাৰিছে। যেনে এনেকুৱা এনেকুৱা বনাব পাৰি এনেকুৱা ক্ষেত্ৰত আৰু চচিয়েল মিডিয়া আপোনাৰ যেনে ইনষ্টাগ্ৰাম ফেচবুক সেই সেইবিলাকৰ জৰিয়তে সেই বনোৱা বস্তু বিলাক বিক্ৰীও কৰিব পাৰি। আৰু সেনেকুৱা এটা ব্যৱসায়ো খুব ধুনীয়া হৈ আছে চলি আছে।
হয়-হয়। অঁ! আৰম্ভণিতে বা লাভ কম হ'ব পাৰে কিন্তু
হয়।
ধৈৰ্য ৰাখিলে ব্যৱসায় মানে ভাল আগবাঢ়িব পাৰে।
ভাল আগবাঢ়িব নিশ্চয়কৈ আগবাঢ়িব পাৰিব। আৰু সেইবিলাক বনালে বনাই থাকিলে ব্যস্ততাও থাকিব-থাকিব পাৰে আৰু মন বিলাকো ভাল লাগি থাকে।
হয়-হয় আৰু ব্যস্ততাৰ হয়। ব্যস্ততাৰ মাজত আমাৰ মগজুও ভালে থাকে।
হয়-হয়।
উহ আমাৰ মগজুটোতো আমি এটা যন্ত্ৰ বুলি ক'লেও ভুল নহয়। আমাৰ কিমানখিনি ভাবিব কৰিব পৰা আমাৰ ক্ষমতা আছে সেইটো আমি নিজেও কল্পনা কৰিব নোৱাৰোঁ নহয় নে?
হয়-হয়।
এটা হয়।
হয়, কওক চোন?
এটা অঁ মই উদাহৰণ দিলোঁ যেনিবা এটা কটাৰী আমি যদি সেইটো পেলাই থৈ দিওঁ বা ধুনীয়াকৈ সজাই থৈ দিওঁ সেইটো ধীৰে-ধীৰে মামৰে ধৰিব নহয় জানো?
মামৰে ধৰিব
হয়, কিন্তু সেই কটাৰীখন যদি আমি সদায় আমি ধাৰ কৰি থাকো হয়তো এটা হয়তো বহুত ধুনীয়া এটা আকাৰ ল'ব বা বৰ ধাৰ হৈ পিনে আমাৰ কাম কৰিব পাৰে তেনেকৈ আমাৰ মগজুত টো আমি যিমান পাৰো ব্যস্ত ৰাখিলে আমাৰ মগজুটো বৰ সুন্দৰ কাম কৰে বুলি মই ভাবোঁ এনেই খালি কৰি ধুনীয়াকে সজাই বহাই থৈ দিলে সেইটো মামৰে ধৰা কটাৰীৰ দৰে হৈ যায়।
হয়-হয়-হয়।
মানে আমি আৰাম প্ৰিয় টাইপৰ হৈ যাওঁ মানুহবিলাক।
হয়। কথা হয়, আৰু আপোনাৰ হিন্দী এসাৰ কথাই আছে খালি দিমাগ কাৰাগাৰ গতিকে কাম হয় কাম নকৰাকে এনেই থাকিলে, এনেই ঘৰত শুই বহি থাকিলে আমাৰ বেমাৰৰ দেখা বহুত ধৰণৰ বেমাৰৰ দেখা পোৱা যায় আৰু মানসিকভাৱে বহুখিনি দুৰ্বল হৈ যোৱাই হৈ দেখা পোৱা যায়।
হয়-হয়-হয়। আৰু মহিলা সকলক পৰিয়ালৰ আহ সমৰ্থনো বহুত দৰকাৰ।
হয়। সেইটোতো দৰকাৰ হয় সমৰ্থ কনো
হয়। যেনেকৈ আমাৰ পুৰুষবোৰক সমৰ্থন কৰে। মহিলাক খুব আহ কম কৰা দেখা যায়। বা এতিয়াৰ সময়ত অকমান পৰিবৰ্তন হ'ব ধৰিছে
উম। আচলতে মহিলা হল এজন হয় অৰ্ধাংগিনী- অৰ্ধাংগিনী ত অৰ্ধাংগিনীকতো আচলতে সমান সন্মান দিব লাগে হয়। তেনেকুৱা, সেনেকুৱা হ'ব লাগে।
যদি পৰিয়ালে উৎসাহ দিয়ে তেন্তে সফল হোৱাটো সহজ হৈ পৰে।
হয়, হয়।
যেনেকে ধৰি লওক আমাৰ যিবোৰ হাতী আছে আমিত মানুহবোৰে হাতীক উঠাব নোৱাৰো।
হয়, হয়, হয়।
কিন্তু আমি এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া লৈ যাওঁ আমাৰ চিৰিয়াখানাবোৰৰ বাবে হওক বা আমাৰ চাৰ্কাছৰ কাৰণে হওক মই এইটো এটা উদাহৰণ দিছো যে কেনেকৈ ঘৰৰ মানুহবোৰে বা পৰিয়ালৰ মানুহবোৰে উৎসাহ দিলে, আমি কেনেকৈ আমাৰ বাবে সফল হোৱাত সহজ হয় সেইটো এটা উদাহৰণ দিলো। ইচ আহ যেতিয়া এটা আমিতো হাতী উঠাব নোৱাৰো। কিন্তু যেতিয়া এটা হাতী ট্ৰাকলৈ উঠে
হয়।
তেতিয়া দেখি আছে নিশ্চয় আপুনি সেই হাতীটো পিছৰ পিনে মানে ঠেলি দিয়ে।
হয়, হয়।
কিন্তু সেইটো আচলতে এইটো নহয় যে আমি হাতীটোক ঠেলি পেলাই উঠাব পাৰিছো এইটো এইটো বুজাইছে যে হাতীটোৱে অনুভৱ কৰিছে। হাতীটো নিজেই উঠিব কিন্তু অনুভৱ কৰিছে ছেযে মোক পিছৰ পৰা কোনোবাই চাপৰ্ট কৰিছে। মোক ঠেলি দিছে, মোক উঠাই দিছে, মই পৰি নাযাওঁ, মই উঠিব পাৰিম। সেই বস্তুটো যেতিয়া আমি আমাৰ ঘৰৰ পৰা পাওঁ তেতিয়া আমাৰ আঁহ মানে সফল হোৱাটো মানে অটমেটিকেলি ইজি হৈ পৰে বহুত সহজ হৈ পৰে আৰু আজিকালিতো চৰকাৰেও মহিলাসকলক মানে আহ উদ্যোগতা সকলৰ বাবে বিভিন্ন প্ৰশিক্ষণ, ঋণ আৰু সহায়মূলক আঁচনিবোৰ আগবঢ়াই আছে নহয় নে?
হয় হয়।
সেই সুবিধাবৰৰ বিষয়ে আহ জানিলে মহিলাসকলৰ নিজৰ সপোন কৰি সপ সপোন পূৰণ কৰিব পাৰে।
হয় পাৰিব।
আঁহ এ এইটোৱে মই ভাবো।
হয় হয় উম। চৰকাৰো সেইখিনি ক্ষেত্ৰত বহুখিনি মানে চাইছে আৰু সুবিধা সুবিধা কৰিছে অ।
হয় হয় আৰু কিন্তু অকল সফল হ'বলৈ নহয় বা লাভৰ কাৰণে ন ভাবিলেই নহ'ব গ্ৰাহকসকলৰ বিশ্বাসো জয় কৰিব লাগিব।
হয় হয়। সেইটো হচ অ সেইটো জয় কৰিব লাগিব।
হয়। আৰু মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী হ'লে তেওঁলোকৰ আত্মবিশ্বাসো বাঢ়ে। আৰু পৰিয়ালৰ উন্নয়ন উন্নত কৰাত সহায় কৰিব পাৰে।
হয় হয় সেইটোতো সচা কথা হয়, উম।
সেয়াই আপোনাৰ লগত আজি কথা পাতি বৰ ভাল লাগ
হয়। হয় হয় মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি
এহ দিয়ক ৰাখিছোঁ তেতিয়া হ'লে আজি।
ত' ঠিক আছে নহ'লে